হেল্ল',
হেল্ল', হয় শ অ, শুনা পাইছো তুমি পালা নে?
অ', পাইছোঁ, পাইছোঁ। কি কৰি আছা? অ', ময়ো এনেই আছোঁ। আচ্ছা, কেনেকুৱা গ'ল তোমাৰ‌ আজি দিনটো?
মোৰ ঠিক ঠাক আৰু। মানে অলপ তেনেকুৱা অলপ কষ্ট হ'ল মানে, কিবা এটা একজাম দিব আহিছিলোঁ। টো, তেনেকে অহা, যোৱা কৰোঁতে অলপ। ত্ৰেছ হৈ গ'ল, এনেকে অলপ টায়াৰ্ডো হৈ, ফিল কৰি আছোঁ। ভাগৰ লাগি আছে অলপ, তোমাৰ কেনেকুৱা গ'ল?
মোৰ ভালেই গ'ল দিনটো। মই ঘৰতে আছিলোঁ।
আচ্ছা। অ', অ', অ', উম, উম। আজি এই এইমচৰ নাৰ্ছিং একজাম আছিলে। তটো মোৰ মান অ' মোৰ ভন্টি আছিলে ত তাইৰ লগত গৈছিলো আৰু এক্জাম দিব। তাইক লৈ গৈছিলো চেন্টাৰত উম।
অ', তাকে তেকয়া আ
এক্জাম শেষ হ'ল অ' বাৰটা মানত শেষ হৈছে তাৰপিছত তেনেকে আমি আকৌ হোটেলত গ'লো গৈ এতিয়া আহি কিনে ষ্টেশচন আহিছো। আজি ঘৰত যাম আৰু উম উম। তাকে উম উম।
কি ত' আজি অক অ',
হ
কোৱাচোন অ'
হেল্ল' অ বাকী তুমি পঢ়ি আছা নে কিবা জব কৰি আছা
হয় মই পঢ়ি আছো মই বৰ্তমান স্ন উত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছোঁ।
আচ্ছা আচ্ছা ভালেই অ' অ' অ' ঠিকে আছে।
আজিকালি মানে আমাৰ শিক্ষা ব্যৱস্থাটো বহুত সলনি হৈ গ'ল ন'
আহ নতুন আহিছে সেইটোয়ে উম উম। নতুন নতুন হেৰি আহিছে এতিয়া মানে আগৰ বস্তুখিনি বহুত আগৰ নিয়ম খিনি বহুত ভাগেই মানে চেঞ্জ হৈ গ'ল। সলনি হল ন এতিয়া বহুত খিনি বস্তু নতুন নতুন আহিছে। ষ্টুডেন্ট খিনিও অলপ হেৰি পাইছে। টান পাইছে বাট বাট মানে উম, কিন্তু লাহে, লাহে চব নৰ্মেল হৈ যাব আকৌ। মানে তেনেকে হেৰি কৰোঁতে, কৰোঁতে টু থাউজেণ্ড দুইহাজাৰ বিচত, বিচ চনত এন ই পি টোও আহিলে ন'। আগতেতো নাছিলে, অ', আগতেতো উম, হেৰি
নহয় মানে আগতে, আগতেতো আছিলে, এন ই পি আগৰো আ-এন ই পি আছি কি হয়, কি এইটটি চিক্সত এখন আছিলে, এইটটি চিক্সত এখন এন ই পি আছিলে, তাৰপিছতে তাৰ আগটো চিক্সটি এইটটো এখন এন ই পি আছিলে চি এইটৰ এন ই পি খনত সেই কোঠাৰী কমিচনৰ দ্বাৰা মানে টেন প্লাছ টু, আমাৰ যিটো শিক্ষানীতি আগৰ আছিলে ন' সেই শিক্ষানীতিটো বনোৱা হৈছিলে। আৰু তাৰ, তাৰ আগত মানে এন ই পি টুৱেণ্টি টুৱেণ্টি ওলোৱাৰ আগত এন ই পি এইটি ছিক্সখন চলি আছিলে। এইটি ছিক্সখন এতিয়া পিছত টুৱেন্টি টুৱেণ্টিত সেইখন এইটি ছিক্সখন চেঞ্জ কৰি পেলাই টুৱেটি, টুৱেণ্টিখন ইমপ্লিমেণ্ট কৰা
অ', অ', মানে তাৰে এই আগৰখন এ কিমান ক'লা? নাইনটিন কিমান ক'লা? এইটি ছিক্স ন? এইটি ছিক্সৰ খন আৰু টুৱেন্টি, টুৱেন্টি খনৰ ডিফাৰেন্সটো কি হয় মানে? ব্যবধানটো কি আছে ইহঁতৰ মানে এই দুটাৰ মাজত?
আগৰখনত আগৰখনত মানে ইমান স্কিল ডেভলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিলে এইখন টুৱেণ্টি টু টুৱেণ্টিখনত অ,
অ', অ', অ'। মানে আগৰখনত থিয়ৰিক বেছি ইম্পৰ্টেন্ট দিছিলে ন? উম, উম, উম।
থিয়ৰীক বেছি গুৰুত্ব দিয়া হৈছিলে, প্ৰেক্টিকেলি ইমান মানে ইমপ্লিমেণ্ট হোৱা নাছিলে।
অ', অ', অ', ইমপ্লিমেণ্ট কৰিছে ন', এতিয়া মানে আমাৰ স্কিলৰ ওপৰতো ইম্পৰৰ্টেঞ্চ দিছে হয়নে? উম, উম, উম, উম। শ শ ন ভালে এইটো ইমপ্লিমেণ্ট কৰি ভালে হৈছে মানে। ষ্টুডেণ্টছখিনিৰ কাৰণেও ভাল কেৰেক্টাৰ ডেভেলপমেণ্টো হ'ব হয়নে সেইটো উ উ
বুত বিশ হয় ইয় এন বি টুৱেটি টুৱটি
হয়-হয় সেইটোৱে মানে ভালে কৰি আছে। এইবোৰ নতুন-নতুন হেৰি ওলাই আছে ষ্টুডেন্টছৰ কাৰণে ভাল ভাল হয় উ উম ত কি?
সতো ইয়াত বহুত সহায় কৰে
অ', অ', সেই সেইটোয়ে আমাৰতো অকল মানে পঢ়া শুনাত টয়ে ইম্পৰ্টেন্ট নহয় ন' মানে গোটেইখিনি অভাৰ অল ডেভলপমেণ্টটো হোৱা দৰকাৰ সেইটো কাৰণে, এনেপি তো ভাল হেৰি হয় অ' অ' উম উম।
তাত মানে অকল পৰীক্ষা দিয়াৰ ওপৰতে গুৰুত্ব দিয়া হৈছিলে বা নম্বৰৰ ওপৰতে বেছি গুৰুত্ব দিয়া হৈছিলে। এতিয়া মানে বাকীবোৰ বিকাশতো গুৰুত্ব দিয়া হৈছে।
উম উম উম।
পৰীক্ষাটোৱটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ নহয়। তাকে দক্ষতাসমূহো বিকাশ হ'ব লাগে। অ' অ' অ'
তাকেই এইেইটোয়ে ভাল হেৰি কৰিছে এতিয়া মই শুনিছো স্কুল লেভেলতো, বেলেগ বেলেগ ভকেশ্যনেল ট্ৰেইনিং দি আছে ভেশ্য
অ', অ', তাকে অ', ভকেশচনেল ট্ৰেইনিং দিব এতিয়া
অ', অ', অ', অ', তাকেই
দ আৰু এতিয়া যাতে মানে যিসকল কিছুমান ল'ৰা ছোৱালী থাকে যেসকলে ভালকে পঢ়া শুনাত ইমান বেছি মনোযোগ দিব নোৱাৰে তেওঁলোকে তেনেক স্কুল স্কুলৰ পিছতে কিবা এটা আৰ্ণ কৰিব বিচাৰে।
বিচাৰে ন উম - উম।
অ', নিজৰ ভৰি থি হব বিচাৰে তেওঁলোকৰ কাৰণে মানে এইটো সহায় হয়। ভকেচনেল গাইডেঞ্চটো তেওঁলোকৰ কাৰণে দিবই লাগে।
হয় মানে ভকনেল গাইডে ভিতৰত মই শুনিছো। ডান্স মেক আপ এইবোৰো গান গোৱা এইবোৰো হেৰি কৰিছে। কৰিছে হয়নে?
অ' হয় বহুতখিনি বস্তু এতিয়া সংযুক্ত কৰা হৈছে। গান, নাচ, মেকআপ
উম-উম এইটো এটা ভাল পদক্ষেপ লৈছে চৰকাৰৰ পৰা বা আমাৰ এডুকেশ্বনেল পৰা খিনিৰ কাৰণে আৰু এ কমপ্লিট কৰিলেও সিহঁতে ডিপ্লমা চাৰ্টিফিকেট হেৰি কৰে ন'। দিয়ে সেইটোও এটা ভাল কথা কিছুমানে ধৰি লও হঠাৎ, মানে পঢ়া-শুনা যদি বাদ দিব লগা হয়। কিবা কাৰণত তেতিয়াও সিহঁতে এখন চাৰ্টিফিকেট পাব যোনখন সিহঁতে ব্যৱহাৰ কৰিব পাৰিব। চাকৰি-বাকৰিৰ ক্ষেত্ৰত উম-উম।
শিকাতো বহুত অ' ফ্লেক্স নমনীয় হৈ মানে যেতিয়াই বিচাৰে তেতিয়াই ডিগ্ৰীতে বা সোমাব পাৰে বা যেতিয়াই মন যায় বা ওলাই দিব পাৰে, তেনেকুৱা নিচিনা আৰু যদি তেওঁ ভাবে যে মই আৰু আগলৈ পঢ়িব বিচৰা নাই তেন্তে সেইটো ওলাই যাব পাৰে, চাৰ্টিফিকেটো পাই যায়।
উম উম উম উম উম সেইটো এটা ভাল হেৰি কৰিছে চৰকাৰ। ত' পৰা উম-উম-উম।
আৰু মানে হায়াৰ ছেকেণ্ডৰী লেভেলতো এতিয়া আৰ্ট চাইন্স বুলি কোনো ছাবজেক্ট নাথাকে। য়ে পাৰে, যি বিষয়ে পঢ়িব বিচাৰে, সেই বিষয়তে পাৰে।
অ' এইটো এটা ভাল কথা কাৰণ কি কিছুমান আছে ন' কিছুমান চাবজেক্টত অলপ টান পায়। আৰু যেনেকে চাইন্সৰ চাইন্স ছাত্ৰ-ছাত্ৰী বোৰে ফিজিক্স খন অলপ বেছিকে টান পাই ন ফিজিক্স খন কিন্তু বায়লজি খন ভাল পায়, তেনেকুৱাও আছে ন'। ত' সিহঁতৰ কাৰণে ভাল হ'ব চাগে মানে তেতিয়া যোনখন-যোনখন চাবজেক্ট ভাল ভাল পাই সেইখনে ল'ব। পাৰিব আৰু যোনবোৰ চাবজেক্টৰ ইন থাকে সেইবোৰ ছাবজেক্টে পঢ়ি কেনে ষ্টুডেণ্ট এজনে ভাল ফলাফল দিব পাৰিব ন' উম'। তাক উম-উম তাকেই ভালেই এতিয়া। মানে বহুত উন্নতি হৈছে আমাৰ। এডুকেশচন চিষ্টেমটো বাকী তুমি কিহত কিহত মাষ্টাৰছ কৰি আছা?
মই এডুকেশ্যনত
এডুকেচনত ন অ', -অ' শিক্ষা বিভাগত। ভালে কিমান চেমিষ্টাৰ।
মই এতিয়া ছেকেণ্ড চেম দ্বিতীয় ষান্মাহিকত পঢ়ি আছোঁ।
আচ্ছা-আচ্ছা-আচ্ছা ভালেই দিয়া।
ময়ো মাষ্টাৰৰ্ছে কৰি আছো। উ-উ কি বিষয়।
মোৰ, মোৰ ইংৰাজী বিভাগ।
অ', তাকাকে ভালে দিয়া
তাকে
আৰু সেই সমূহে মানে শিক্ষানীতিতো অহাৰ পৰা বহুত সুবিধাও হৈছে।
সেইটোয়ে আৰু আমি এট আজিকালি বহুত আঁচনি বাগেৰাও পাওঁ হয়নে। স্কলাৰশ্বিপো পাওঁ সেইটো বহুত ভাল ষ্টুডেন্টখিনিক ছাত্ৰ ছাত্ৰীখিনিক বহুত হেৰি কৰে আৰু সুবিধা দিয়ে আৰুে ইটোৰ পৰা বহুত সুবিধা লাভ কৰে ছাত্ৰ ছাত্ৰীয়ে। যিহেতু কিছুমান ঘৰৰ পৰা এনেকে। প্ৰব্লেম হয় পইচাৰো প্ৰব্লেম হয় সেইটো তেতিয়া স্কলাৰশ্বিপ। খিনিয়ে বহুত সহায় কৰে ষ্টুডেন্টখিনিক তেতিয়া।
হয় হয় হয়।
পৰিস্থিতিত বহুত হেৰি কৰে আৰু সকাহ পাইছ ছাত্ৰ ছাত্ৰীয়ে, উম।
সেই সেই সময়ে আজিকালি মানে কি কৰিছে এতিয়া যে অ পঞ্চম পঞ্চম শ্ৰেণীলৈকে মানে অসমীয়া অসমীয়া ভাষাত বা নিজৰ মাতৃভাষাতে শিক্ষা ল'ব পাৰে কিন্তু পঞ্চম পিছৰ পৰা তেওঁলোকে ইংৰাজী ভাষাতেই শিক্ষা ল'ব লাগে।
অ সেইটো মানে কম্পালচাৰি
কম্পালচাৰি কৰিছে অঁ সেইটো কম্পালচাৰি কৰিছে। হয় শিকিব লাগে ন হয় ইংৰাজী ভাষাটো মানে শিকিব কাৰণে পঞ্চম শ্ৰেণীৰ পিছৰ পৰা তেওঁলোকক ইংৰাজী ভাষাত শিক্ষা গ্ৰহণ কৰিব লগীয়া
অ আচ্ছা আচ্ছা এইটো, এইটো ভালে হয়। মানে ইয়াৰ পৰা কি হব তেতিয়া ষ্টুডেণ্টখিনিয়ে মানে ছাত্ৰ ছাত্ৰীয়ে অ গ্ল'বেলি মানে মানুহ খিনিৰ লগত বা অ বেলেগ ৰাজ্যৰ লগত হেৰি দেশৰ লগত মানে কানেক্ট কৰিব পাৰিব ন। তেতিয়া মানে সিহঁতে কথা পাতিব কমিউনিকেশ্বন কৰিবলে সুবিধা হয় ন।
হয় হয় সেইটোৱে।
সেইটোৱে। উম উম উম বাকী এনে নিজে ষ্টুডেন্টছখিনিয়ে নিজৰ মাত ভাষাটো মানে জানিলে ভাল কথা। কিন্তু লগতে আৰু যিমান পাৰে বেলেগ ভাষা শিকিলেও ভাল। হয় নহ তেতিয়া মানে মান বেলেগ বেলেগ জাত। এই মানুহ মানুহৰ লগতো কানেক্ট কৰিব পাৰে।
উম উম উম হয় হয়।
সেইটোৱে।
ঠিকে আছে দিয়ক। আজিলৈ ৰাখোঁ। অ, আকৌ পিছত কথা পাতিম। উম।